হেল্ল'
আহ কি কৰিছা
কিম এয়া পঢ়ি আছিলো এনেই এই বাহিৰতে গৰমতে। তোমালোকে?
মই আছোঁ দেই খবৰ খাতি ভাল
খবৰ খাতি ভালেই আৰু দিয়া বাহিৰতে তোমাৰ গৰমৰ কাৰণে বহি আছিলো বাৰু ভাত পানী খোৱা হ'ল তোমালোকৰ
নাই নাই আমাৰ ভাত পানী অকণমান দেৰি হয় খোৱা তোমালোকে খালা
নাই নাই আমাৰো খোৱা নাই আমাৰো মানে বনাইহে আছে বাৰু হোৱা নাই তোমাৰ আবেলি অকমান এনেই ওচৰত ওলাই গৈছিলো তাৰ পৰা তোমাৰ আহিলোঁ আহি পেলাই তোমাৰ দেৰিয়ে হ'ল যে তাৰপিছত ভাত তোমাৰ হোৱা নাই বাৰু আৰু খোৱা নাই এতিয়া বৰ্তমান এনেই বহি আছোঁ তাৰ পাছত তাৰক খায় কৰি লৈ তাৰপিছতে ক'তনো খোৱা হ'ব এতিয়া তোমাৰ মোবাইল চাব যাওঁতে কৰোতে সময় লাগে সেইটো আজি কি বনাইছে তোমালোকৰ
আমাৰ আজি মাছকে বনাইছে কট মাছ
আজি কি বনাইছে তোমালোকৰ ভাত মাছ ন মাছ ন
অ অ
অ সেইটোৱেই আমাৰো বাৰু নিৰা নিৰামিষ ভাতে বাৰু মাছ মাংস নাই বাৰু নাই নাই আমাৰ নিৰামিষ ভাতে মাছ মাংস নাই বাকী তোমাৰ এনেই ঘৰতে আছা মানে কৰ'বাত এ
অ ঘৰ
ঠিকেই চলি আছে ন
পঢ়া শুনা বৰ্তমান এতিয়া একো নাই আগষ্টৰ পৰা ক্লাছ হ'ব আৰু
শিলাজি
ঘৰতে ঘৰতে উম এনেই অলপ পিছবেলা সময়ত বজাৰলৈ ওলাই গৈছিলো বা লগত ক'ত উম
হয়
বাকী এনে ক'বাত গৰম দিনত অ এতিয়া বৰ অ এতিয়া গৰমত আৰু বন্ধই দিব এনে কৰবাত ফুৰিব যোৱা প্লেন কৰিছে নেকি
তাৰপিছত আৰু ঘৰত ন মই মানে তোমাক কথা এটা কাৰণে ফোন কৰিলো
আহ কওকচোন
মই মই মানে তোমাক কথা এটা
হেল্ল' হেল্ল'
নাই নাই নাই নাই বাৰু যোৱা এতিয়ালোকে কৰা নাই নাই মানে কৰিব লাগিব আৰু এতিয়া গৰম বন্ধ দিব এতিয়াতো যাব লাগিব এপাক ক'বালৈ বাৰু
আহ
সেইটোৱে তোমাৰ মানে মই
হেল্ল'
মানে তোমাক কথা এটা সকাৰণে ফোন কৰিছিলোঁ।
হেৰি আপোনাৰ নেটৱৰ্কতটো ইমান ভাল নহয় আপুনি বেলেগ এটা জেগাত গৈ লওকচোন।
হেল্ল' হেল্ল'
হেল্ল'
হৈছে নে
ম হেল্ল'
হেল্ল' হেল্ল'
অ সুধিছো কক।
শুনিছা ন।
অ
অঁ মানে নেটৱৰ্কটো চাগৈ এই মানে আপ ডাউন কৰি আছে সেইটো কাৰণে শুনা হ। কৰি নছিলে ন।
অঁ তাকেই কেতিয়াবা নেটৱৰ্কটো ডিষ্টাৰ্ব দিয়ে নহয় বৰকৈ।
অ সেইটো কাৰণে মই মানে তোমাক ফোন কৰিছিলো কিহৰ কাৰণে তোমাৰ মানে মই ভাবিছিলো উম মই ভাবিছিলো তোমাৰ মানে কি হয় এই মই এটা বিজনেচ কৰিছিলো মানে তুমিও যদি পাৰা অকণ সহযোগ কৰিব পাৰিলাহেঁতেন যোনটো কৃস্তি বিতৰণ ঘৰতে তোমাৰ মানে ষ্টৰ কৰি পিলাই বস্তুবিলাক ধৰা পানীৰ বটল হওক মাজাৰ বটল হওক এইবিলাক তোমাৰ মানে ঘৰতে ষ্টৰ কৰিছিলো
উম।
ষ্টক কৰি পেলাই তোমাৰ ধৰা সেইবিলাক বস্তু ধৰা ডিষ্ট্ৰিবিউটৰ দিবৰ কাৰণে মই মানে এ অকনমান মানে কৰিছিলো যদিও তোমালোকৰ ফালেও তেনেকুৱা ধৰা আছে দোকান চোকান আছে। আছে তুমিও ধৰা মিলাই কৰি দিলা তুমিও লগতে সহযোগ কৰিলা যদি তুমি এনেই আছ পাৰা তেনেকে যদি পাৰিলে হেঁতেন নেকি বাৰু?
অ, আমাৰ ওচৰে-পাজৰে দোকান আছে বাৰু দেই খালি মই সুধি চাব লাগিব। তেওঁলোকে, লয় নে নলয়। তেনেকে মানে মই আজি দি পোৱা নাই ন?
অ। এতিয়া ধৰাচোন তোমাৰ মানে আমাৰ গাড়ী এখনো আছে। গাড়ীখন মানে আমাৰ ড্ৰাইভাৰ ৰাখি দিছে বাৰু তোমাৰ এনেই আছে গাড়ীখন সেইটো কাৰণে মই ভাবিছিলোঁ। গাড়ীখনতে ধৰা চিপছৰ পেকেট বা মাজা তোমাৰ পানীৰ বটল এইবিলাক ধৰা সপ মানে ষ্টক কৰিলোঁ ঘৰতে কৰি পেলাই তোমাৰ তেনেকৈ আমি ধৰক মাৰ্কেটটো ল'ব পাৰিলে ডিষ্ট্ৰিবিউটৰ কৰি দিওঁ। আমি তেনেকে ধৰা আমি দুইজনী মিলি পেলাই কৰিব পাৰিলো। মই মানে সেই তেনেকৈ বুলি ভাবিছিলোঁ। এনেই তুমি সুধিবাচোন তোমালোকৰ ফালে যদি কোনোবা ধৰা দোকান এনেকে ৰাখো বুলি কয় তেতিয়া তুমি কানেকনটো লগাবাচোন পাৰিলে।
অ, মই সুধিম বাৰু দেই মানে আমাৰ ওচৰতে আছে কেইজনমান দাদা সিহঁতৰ মানে আনে বাৰু দেই, খালি মই ইমান ভালকে নাজানো। কিন্তু, মই সুধিব লাগিব যদি কওঁ ল'ব চাগে। তেওঁলোকে।
সেইটোৱে সেইটোয়ে, সেইটোয়ে সেইটো ভাল হলে মানে কি হ'ব? তোমাৰ আজিকালি তোমাৰ চাবাচোন গাড়ীত তোমাৰ চিপছৰ পেকেট হওক বা তোমাৰ এইবিলাক মানে চানা টানা যিবিলাক ধৰা দোকানৰ বস্তু সামগ্ৰী এনেকে ডিষ্ট্ৰিবিউটৰ দিব পাৰিলেও আমাৰ পইছা কেইামান আহিলে হেতেন। গাড়ীখন মানে তোমাৰ আজিকালি ধৰাচোন গাড়ী কিমান গাড়ী মানুহৰ গাড়ী ভড়া তোমাৰ নাথাকেই মানে।
উম, উম, হয় দিয়কচোন।
সেইটোৱেই মই ভাবিছিলোঁ সেইকাৰণে আমাৰ গাড়ীখন কেতিয়াবা এনেই বহি আছে ঘৰতে বহি আছে মই ডাইভাৰ যাব বাৰু আমিতো ধৰা নোৱাৰোঁ। আমি ধৰক কানেকশ্যনখিনি আমি যদি লগ দিব পাৰোঁ তেওঁলোকে ড্ৰাইভাৰ দি, দি থৈ আহিলে বস্তুখিনি তোমালোকৰ ফালে তুমি লগালা আমাৰ ফালে ধৰা মই যিমান লগালো লগালো আমি ধৰা বেছি ইমান বেছিও তেলৰ কথা আছে ইমান দ য এ সেই এৰিয়া খিনিতে আমি মিলাই পেলাই ধৰা তোমাৰ ফালে তুমি কানেকশ্যন লগালা আমাৰ ফালে আমি কানেকশ্যন লগালোঁ তেনেকৈ ধৰা দিব পাৰিলে ভাল। ভাল আছিলে।
উম, উম, উম।
কাৰণ আৰু কিবা-কিবি ধৰা আৰু ধৰা এতিয়া মনলৈ অহা নাই তোমাৰ ধৰা চিপছৰ পেকেটে হে আৰু যদি কিবা- কিবি তেনেকুৱা কম ৰেট তে পাওঁ ধৰা সেইবিলাকো উঠাই দিম। বস্তু উঠাই পেলাই তেনেকে চোন যিমান ধৰে আৰু গাড়ীখনত তোমাৰ।
সেয়েহে আজিকালি আকৌ এইবোৰ নতুন নতুন হেৰি যি তি ওলাইছে ন সেইবিলাকো খাই। কেম্পাচ, চেম্পা সৰু-সুৰা।
অঁ, সেইবিলাকো পাৰি তোমাৰ ধৰা মানে যি, যি ধৰা আৰু দোকানী ধৰা ক'ব ন এনেকৈ ডিষ্ট্ৰিবিউটত দিবলৈ গ'লে। ক'ব দ এনেকে আমাক এইটো বস্তু লাগিছিলে পাৰিলে আপোনালোকে আনি দিব। তেতিয়া আমি সেইটো বস্তু আমি কালেক্ট কৰিবলৈ চাম।
যিমান মানে সিহঁতৰ যোনতটো বস্তু বেছিকে চেল হয়। আমি বিকিব পাৰিলে সেইটো বেছি প্ৰফিট হ'ব আমাৰ।
সেইটোৱেই। আমি ধৰা মানে যিমান পাৰো সোনকালে আমি ধৰা এই কামটো মানে যদি আৰম্ভ কৰোঁ। আমি এনেই থকা দিনখিনি কিনো কৰিবা তোমাৰ স্কুল কলেজ থাকিলে বাৰু তাতেই গ'লোৱৱেই। তাৰ পাছত তোমাৰ এনেই থাকিয়া হয় আৰু লগতে মানে আমাৰ গাড়ীখন এনেই আছে। সেইটো কাৰণে মই ভাবো এনেই থকাত কৈ বোলো কাম এটাতে লগাই দিওঁ আৰু আজি কালি তোমাৰ য'তে-ত'তে ধোৰা হেৰি কৰিবলৈও নোৱাৰি। তোমাৰ ভাড়া নাথাকে একো। তেনে তেনেকুৱা ধৰণৰ। আৰু পানীততো আজিকালি পূৰা পানী বটলো বহুত বিক্ৰী হয়তো তোমাৰ।
উম উম আজিকাল পানী এতিয়া গৰমদিনত চেল হব আপোনাৰ ঠাণ্ডা বিলাক চেইল হ'ব আইচ ক্ৰীম। চল হ'ব সনেকুৱা বস্তুবোৰ চেল হ'ব এতিয়া গৰম দিন
খুব চেল হ'ব এতিয়া পানী তোমাৰ আইচক্ৰীম এইবিলাক মানে খুব চেল হ'ব এতিয়া আৰু তোমাৰ সেইবিলাক সেইবিলাক বস্তুৱে আমি দি দিব পাৰি সেইবিলাকে মানে পুৰা লৈ যাব পাৰি লৈ গৈ পেলাই। তাত ধৰা দি দিব পাৰি ন।
উম উম।
তোমালোকৰ। ফালেতো দোকান চাগৈ আছে ভালেখিনিমান আছেতো তোমালোকৰ ফালে দোকান
অ থকাতটো আছে বাৰু তেনেকে খালি মই সুধা নাই মই সুধিবগ লাগ সহতে লব চাগে কাৰণ ইমান দূৰ দূৰ সহতি মে অলপ ওলাই াই যাব লাগে যিহেতু টাউনলৈ আমাৰ ত এনেকে ওচৰতে পালে ল'ব চাগে।
লব সেইটোয়েইটো বচোন এতিয়া সিহঁততো এটা গাড়ী ভড়া খৰচা হৈ যায় যদি টাউনলৈ। যাব লগীয়া হয় সেই বস্তু খিনি আনিব কাৰণে এটা টো খৰচা বাঢ়ি যায় যদি আমি ঘৰ তাতে মানে দোকানতে দি থৈ আহিব পাৰোঁ সিহঁতৰ গা়ৰি ভৰাটো বাচি যায়
প্ৰফিটটো সিহঁতৰো হ'ব তেতিয়া আমাৰো হ'ব যদি লয়
সেইটোৱে। আমাৰ ধৰা কিবা এটা থাকিব সিহঁতেও ধৰা গাড়ী ভাড়া বাচি যাব সেইটো কাৰণে আমাৰ ভাল বয়। এনেই ধৰা আৰু কিবা কিবি তুমি। পাৰিলে ধৰা এড কৰি দিব পাৰে। এনেই থাকিম সেইটোয়ে আমাৰ কাম এ থাক অ কিবা এটা মইো কলো আৰু ত আৰু কিব কিবি যদি পাৰি পেকেট ধৰা কিবা আৰু মানে এইবিলাক এই বস্তু বহুত বিক্ৰী হয় কিন্তু এইবিলাক যে। কেপি গ'লড কিব কিবি এইবিলাক পেকেটি বস্তু সেইবিলাকো কিন্তু বহুত চেল হয়। সেইবিলাক ঢৌ তোমাৰ দি সেইবিলাকো বহুত খাই নহয়। সেইবিলাক পেকেটোটো উঠাই দিব পাৰোঁ আমি। সেই সেই পেকেটবিলাকো আমি উঠাই। অঁ সেই চ বস্তুবিলাকো উঠাই দিলোঁ আমি সেই বস্তুবিলাকো উঠাই পেলাই আমি মুঠতে যোনে দোকানীয়ে যি বিচাৰে আৰু তোমাৰ ধৰা যোনতটো কমি থাকে সেইটোোক বিচাৰিব নহয় বিচাৰে। চাৰিলে আমি সেই বস্তুটো পিছৰবাৰ দিবলৈ ধৰা চেষ্টা কৰিলোঁ পিছৰবাৰ দি দিলোঁ আৰু
উম নহয় সিহঁতক আমি সুধি লম আকক আপোনালোকক কি কি লাগে। ক'ব তেতিয়া আম বো আনধিব পাৰিম বুলি এনেকে।
সেইটোৱে সেইটোয়ে।
আৰু মিমি মিমি চিমি পেকেট বিলাক এইবোৰ চেল হয় নহয় পুৰা।
অ সেইবিলাকো দিব পাৰি মানে যোন মানে যোনবিলাক আৰু মুঠটা আমি ষ্টক কৰিম। যিখিনি বস্তু বিচাৰে সেই বস্তু খিনি ষ্টক কৰি আমাৰ ইয়াতে ধৰা ষ্টক কৰিলোঁ। কৰি পেলাই তাৰপিছত আমাৰ গাড়ী আছে তুমিও ধৰা ইফালৰ পৰা আহিলা আমাৰ ইফালে গাড়ী। ড্ৰাইভাৰ দি আমি পঠিয়াই দিলোঁ আমি দোকানখিনি কালেক্ট কৰি ল'লোঁ আগতীয়াকৈ
উম আমি ধুনীয়াকে কথা পাতি ল'বগৈ লাগিব আগতে তেতিয়া বেছি ভাল হ'ব।
বেছি ভাল হ'ব সেইটোে সেইটোে তুমি এদিন স্কুটিখন লৈ আহিবা আমি দুই দুজনীয়ে আমি দোকান কেইখনত সুধি আহিম তোমালোকৰ ফালে তুমিও সুধিলা আমাৰ ফালেও এদিন তুমি আহিলা আহি পেলাই স্কুটিখন লৈ আহি আমি খতি ধৰা আমাৰ যিখিনিও আছে অকণমান দূৰত মানে সুধি আহিম আৰু। ধৰ কোন কোন লয় তেনেকে বুলি বস্তুটো তাৰ পাছত ধৰা লিখি ৰাখিম তাৰ পাছৰ তাৰপছত ধৰা আমি দোকান মানে পিছৰবাৰত আমি বস্তুটো উঠাই আমি তাত দি দিবগৈ পাৰিম আৰু
অ এনে আপুনি কেতিয়া মানে ফ্ৰ্ৰী আছে গ'লো হয়। গনৰে নহ'লে
এতিয়াতো বৰ্তমান বাৰু এই দুদিন তোমাৰ মানে মই বাৰু অকণমান কাম এটা। এটা আছে তাৰপিছত তোমাৰ কাইলৈ নহ'লেও তুমি পৰহি মলৈ আহি যাবা পৰহি মনলৈ বাৰু মই ফ্ৰী থাকিম তোমাক কৈলৈমানে অ অকমান মোৰ টাউনলৈ যাবলৈ। কিয়া আছে। সেইটো কাৰণে বাৰু কাইলৈ নালাগে তুমি পৰহিলৈ মানে আহি যাবা পৰহিলৈ মানে আহি গলে তেতিয়া। আমি দুইজনীয়ে তুমি স্কুটিখন লৈ আহিব আমি দুইজনীয়ে এনেকৈ গৈ পেলাই আমি দোকান কেইখিনিত। ধৰা কথাখিনি পাতিম পাতি মেলি যত যিমান লাগে পইচা। পাতি ধোৱাচোন অকণমান লাগিব চাগৈ বস্তুখিনি উঠাতে সেই। সেইখিনি ধৰা আমি উঠাই কৰি মালখিনি উঠাই কৰি আনি তাৰপাছত তোমাৰ। ড্ৰাইভাৰজনটো আমাৰ আছেই ড্ৰাইভাৰ ঠিক কৰিব নালাগে সেই ড্ৰাইভাৰজন মিলাই কৰি আমি। দুইজনী আৰু। প্ৰথম দিনাখন চাগৈ এজনী আমি দুইজীয়ে যাব লাগিব চাগৈ গাড়ীত। তোমাৰ অকণমান লাগিব দোকানখনৰ উধৰা। হেৰি চিনাকি কৰি দিবলৈ ধৰা ড্ৰাইভাৰজনক তেতিয়া লাগিব পাৰে। তুমি পৰহিলৈ মানে আহি যাব বাৰু ন।
অঁ ঠিক আছে মই পৰহিলৈম বাৰুা যাম ঠিক আছে যোৱাৰ আগত কল কৰিম বাৰু দিয়ক।
ঠিক আছে বাৰু হ'ব দিয়া।